এ ভাত কেইতটা বিচনা এটা পৰি আছিলো।
দুপৰীয়া ভাত খাইছ নেকি?
ৰাতিপুৱা, ৰাতিপুৱা।
ইমান দেৰিকে।
দেৰি, উম ভাত খোৱা দেৰি আছে। বাৰটা বাজি গৈ, চাই বাৰটা মান বজাতে হয়। কি কৰি আছ?
ৰাতিপুৱা কৰবালৈ গৈছিলি নেকি?
কৰবালে মানে হেৰি হ'ল আকৌ, ৰাতিপুৱা মই ফিল্ডৰে গৈছিলো, তাৰ পৰা আহ পেলাই ভাত পানী বনালো মা পথাৰলে গ'ল তাৰপিছত ডাঙৰকে বৰষুণ আহিলে তাৰপিছত কাপো কাপোৰ কেইটামান ধুবলে আছিলে কাপোৰগিতা কালি মানে আবেলিৰপা কাপোৰ গুৰাই থোৱা আছিল। বৰষুণ বতৰত আৰু টাইমো মিলা নাই মানে মোৰ তাৰপিছতে বৰষুণ দিলে ডাঙৰকে দেই তাৰপিছতে বৰষুণ যাক এৰিলে
হোৱালে চাৰে দহটা বাজিলে তাৰপিছত চাৰে দহটা বজাৰ পিছত আকৌ এই ডান্স শিকিবলে ছোৱালী এজনী আহিলে
অ।
তাৰপিছত তাইক ডান্স এটা শিকালোঁ তাৰপিছত ডান্স শিকাই মেলি হোৱালে বাজিলে বাৰটা তাৰপাছত যোৱা পিছত ভাত খাইছোঁ আৰু
কি ডান্স শিকাইছ?
মদাৰ্ণ
অ। ঘৰলেকে আহে নে নে যাব লাগে?
ঘৰলে আজিহে আহিছে প্ৰথম ঘৰতে নে?
ঘৰতে আৰু ক'ত থাকিবি ইমান গৰম ঐ
ভিতৰলে সোমাবই নোৱাৰি
উম বহুত গৰম
ভাত কিহে খালি?
ভাত হেৰি জাতিলাও, আলুগুটি তাৰপিছত মচুমাহ এনেকে ভাজিলো থুপথুপীয়াকে তাৰপিছতে আৰু হে বনালো উম কি বনাইছিলো অ আলুগুটি ভাজি
অ,
খৰিচা চৰিচা লৈ তেনেকে খালো আমাৰ পিছফালখন চেচা গম পাৱ নাই?
আমাৰো পাছফালখন চেচা আকৌ চালিখন চাপৰ হ'ল কি হ'ল তলৰফালৰ পৰা জে -কি থাকে নহয় আৰু ওপৰ ফালৰ পৰা গছ গছৰ ছাঁ বতাহ মাৰি থাকে ইমান চেঁচা
অ তহঁতৰ পিছফালৰ বাহনিও আছে ন
অ পাছফালে বাহনিও আছে নহয় পাছফালে চেঁচা আকৌ এই বাটটোতো গোটে বাটটোৱে দেখো খন বাহনি
অ বাহনীয়ে নহয়
বাটটোতে বহি আছিলো এতিয়া পেহীহঁত সকামলে গৈছে উঠি আহিছো।
অ ক'ত আছে সকাম ইমান দেৰিকে গৈছে নে সকামলে
এ সংঘৰীয়া মানুহৰ সকাম নগলেও বেয়া পাই কাৰণে গৈছে আৰু
অ অ।
সংঘৰীয়া মানুহৰ সকামত আকৌ আমাৰবিলাক নবহে নহয় আমাৰ সকামতো সিহঁত নবহে নহয়।
উম সেইটোতো আছেই আৰু
সেইটো কাৰণে দেৰিকে গৈছে এতিয়া ওচৰতে বেছি বেছি দুৰনি নহয় আমাৰ ইফালৰ গাঁওখন
অ অ অ। তাকে হে আৰু
ববা ক'বালে গ'ল নে ঘৰতে আছে।
পথাৰ পৰা আহি ভাতগিতা খাই বিচনাতে শুইছে বিয়া এখনো আছিলে জানো মা উঠিবলে এলাহ লাগিছে কাৰণে নাযাওঁ বুলি কৈছে নে কিয়েনে
ক'ত আছে বিয়া?
এ মাৰ জেঠায়েকৰ জীয়েকৰ জীয়েকৰ নিকি?
অ, অ, মিতিয়ৰ বিয়া খাবলৈও যাবলে এলাহ।
উম, চাই লওঁ।
তোলনি বিয়া নে, বৰ বিয়া?
তুলনী বিয়া।
উম,
মোক আগত শুনি গাই আছিল, মই আকৌ চিনি নাপাৱা নহয় অকলে যাবলে।
অহ,
মা সিনিয়ে যাবলে এহলা নক'ল জেঠাইেও নাযায় নেকি, সেইকাৰণে এলাহ কৰিছে।
অ, যাব লাগে ন' মিতিৰৰ বিয়া এনেকেহে।
অ, মিতিৰৰ বিয়া এনেকেহে থাকে গে সচাকে।
ইভাগ তো মিতৰৰ ঘৰলে যাবলে, তোৰ সময় আছে নে মোৰ সময় আছে।
উম, নাই-নাই আজিকালি মিতিৰে মিতিয়ক চিঙিয়ে নাপায়।
নেপাই-নেপাই, মই তই বিশ্বাস কৰিবিনে আজিলৈকে মই নিজৰ মাহীজনীক যেতিয়া চিনি নাপাওঁ, মামাকেইটাক এতিয়া মই বাটত দেখি চিনি নেপাও, তই ভাৱ কেনেকুৱা হ'ব লাগিব?
সঁচাকে আকৌ।
আজিকালি সেইকাৰণে মানুহ চিনি পাব লাগে ঐ।
উম, কিবা এটা পাতিলে মেলিলে নতুবা তো কেতিয়াবা নিজৰ মানুহ লগতে কাজিয়া লাগিলেও গম নাপাই ন।
অ বাটত কাজিয়া লাগি তই মাৰপিট হৈ গ'লেও গ'ম নাপাৱও এইটো যে তোৰ পৰিয়ালৰ, এইটো যে মোৰ পৰিয়ালৰ।
সেইটোৱে অ', তেনেকুৱা হয়।
হয়
মায় কি কয় জানো বেছি দেৰিকৈ আকৌ যাওঁ বুলি ক'লেও মই যাব নোৱাৰিম, মোৰ টিউশচন আছে আকৌ। ফিল্ডলৈও যাব লাগিব।
টিউশ্যন কেইটাৰ পা?
টিউশ্যন কেইটাবা মানে আবেলি যাওঁ আৰু।
কালি সন্ধিয়া গৈছিলো।
কালি সন্ধিয়া মান কালি বজাৰলৈ গলো। তহঁতৰ দাদায় মায়ে মানে হেয় লৈ গ'ল বোলে বেংকলে গৈছিলে স্কুটীখন লৈ।
উম
তাৰপিছতে আহি পোৱাৰ পিছতে আমি বজাৰলৈ গলো বজাৰত অকণমান দেৰি হল মানে। তাৰপিছত সেইকাৰণে বোলো সেই এতিয়া নাযাওঁ আৰু। এতিয়া ফিল্ডৰ পৰা আহি লওঁগে। একেবাৰে সন্ধিয়াকেহে যামগে আৰু টিউশ্যন সেইবুলি দেৰিকে গ'লো আকৌ।
আজৰি হৈ গলে ভাল লাগে।
উম,
নহ'লে টিউচন ক টিউশন থাকোতে মনৰ আ, ধান্দাটো আহি থাকে। কিয় আমু গলে মোৰ যাবলে আছিলে নে নহয়।
অ, সেইটোৱে আৰু টিউ্যনটো সেই সন্ধিয়া লগা কৈছো একো প্ৰব্লেম নাই ন। ভাগৰ অকমান লাগে আৰু।
উপায় নাই বুলি।
উপ-উপাই নাই। ভাগৰ নলগাকে কাম কৰিবলে হলে তাকে ভাগৰ নলগাকে কাম কৰিবলে হলে মোৰ একো কামেই নহ'বগে।
মইতি চোতালখন সাৰিতে বহিছো পেহিয়ে কথা ত বহি লৈছো যে ম মোৰ ভাগৰ লাগিছে। দেৰচোন মই অকন বহি লৈছো। অ, তাৰ ভাত মই ৰাতি অ, বিচনাাপা নামি মুখখন ধুই চোতালখন সৰোতে ন মোৰ ভাগৰ লাগিছে। মই বহি লৈছো।
কেতিয়াবা বহুত ভাগৰ লাগে, মই আজি ফিল্ডলৈ যাম ৰাতিপুৱা। চাৰিটা পাঁচ নে, কিমানতে এলাৰ্ম দিলোঁ। তাৰপিছত, চাৰে, চাৰিটা পোন্ধৰটো দিলোঁ। দেউবাৰ হৈছে, দেউবাৰো পিছত, লগৰ জনীয়ে, আহি পেলাই, ঘৰৰ আগফালে ৰৈ পেলাই, যেতিয়া ফোন কৰিছে, তেতিয়াহে উঠিছোঁ, মই। তাই মোক এবাৰ ফোন কৰিলে, মই ওলাইছোঁ দেই, বুলি। আকৌ, এবাৰ ফোন কৰিছে। মই ৰৈ আছোঁ, আহাকৌ বুলি কৈছে। তেতিয়াহে গৈছোঁ, ইমানে এলাহ মানে।
ওচৰত নে আঁতৰ?
আঁ?
শিলখন ওচৰত নে আঁতৰত?
অ'! এক কিলোমিটাৰতকে, বেছি হ'বচোন।
ডেৰ কিলোমিটাৰ মান হ'ব।
অ'!
অ'! উম, আহা। দুটা কিমান হৈছে নেকি!
আইঐ!
ভাইটি টিউচনলে গ'ল নেকি!
অ'!
কিমান গৰমত, কিনো কিতাপ পঢ়িব, ল'ৰা- ছোৱালীয়ে।
আঢ়ৈটা বাজিলে। কোনে? ক'ৰ পৰা? কেতিয়া কৈছিলা মোক? আমাৰ? হেল্ল'?
ঔ!
কিননো কৈ থাকে, মানুহবিলাকে, খোলা- খুলিকেও কথাবোৰ নকয়। আমোটোকে কৰি দেচোন? এইটো পইচা লৈ যা বুলিও নকয়। মই আৰু ক'ৰ পৰা, পইচা পাওঁনো মই।
হু!
কথাটো কৈ থ'লে বুলি। সেইটোৱে! কথাবোৰ, অ'! বোলে, খুলা-খুলিকেও নকয়, বোলে, তই এইটো ল'। ওঠনি লৈকে, কৈ আছে, নাযাওঁ-নাযাওঁ বুলি, এতিয়া চাগে যাব। বোলে, মন গ'ল! এতিয়া সুধিছে, ৰং আনিলনে নাই বুলি।
কিহৰ ৰং?
চুলিত সনা ৰং।
অ'! এতিয়া, চুলিত সানি, চুলি ধুই, বিয়া খাবলৈ যাব।
নাজানোঁ, কি কৰে!
নিজৰ মনৰ লগত কথা আৰু।
সঁচাকে! কিনো কথাবোৰ কৈ নহয়, বোলে, খোৱাৰ আগত বোলে, মোক ৰং এটা আনি দে, মই যাওঁ। যাম বিয়ালে। আকৌ, অকমান আগত আকৌ, সুধিলে! যিটোহে ভেকাহী মাৰিলে।
সচাঁকে! কথাবোৰ খুলাকেও নকয়, কিবা একদম, খঙতে যেন থাকিব, একদম! তেনেকে থাকিলে, মোৰো বেয়া, কিন্তু, তেনেকে থাকিলে, বিৰাট খং উঠে!
খুলা-খুলিকে ক'ব লাগে, বোলে আমোকটো কৰি দে।
উপাই নাই।
চবৰ খংটোৱে একদম নাকৰ আগত। নেটৱৰ্ক পোৱা নাই নেকি তোৰ তাত।
হেল্ল' এ অকমান নুশুনা হৈ গৈছিল এতিয়া আকৌ শুনিছো।
শুনিছ নে এতিয়া?
অ শুনি আছো।
ত কি কাঁহী-বাতি ধুই- তই ভাত ৰাতিপুৱা খালো।
অহ কিহেৰ?
ৰাতিপুৱা মই হেৰি পানী ঢালি আলু পিটিকাই খালো।
অ।
এতিয়াও খোৱা নাই ভোক অকমান অকমানকে লাগিছে আৰু।
উম। লাগিবতো আৰু। মাহঁতে ফোন কৰিছে নে?
মা ম মা চিমটো দাদা ভাগৰ মোবাইলত ভৰাই থৈছে নেকি, একো নুশুনে মই কালি ফোন কৰিছিলোঁ গালি
অ ভৰাই থৈছে তা হ'ব স্পীকাৰটো নুশুনে নেকি।
কথাবোৰ বহুত আঁতৰৰ পৰা কোৱা যেন লাগে।
অ আৰু নহয় তই হেণ্স্পি কৈ পেলাই তই কাণৰ ওচৰত লৈ থাকিলো কিনো কৈছে পা পাই নাপাওঁ।
অ সেইটোয়ে বহুত আতৰ পৰা কৈ থকা নিচা লাগে বোলো।
অ।
মোৰ চিঞৰি চিঞৰি কথা পাতে হেস্প্ৰে কৰি পেলাই।
উম। হ'ব দেহ তই
সিই তেনেকে কৈ অ অ হ'ব।
উম।